অ'
অ' কি কৰি আছা অ'-অ' শুনি পাইছোঁ তুমি শুনিছা?
শুনিছোঁ-শুনিছোঁ আছোঁ-আছোঁ বাৰু এনেই আছোঁ।
হয়-হয়-হয় এনে আছোঁ।
কি কৰি আছাঁ তুমি?
অলপমান তুমি অলপমান তোমাৰ নিয়মীয়া বাৰ্তা পঢ়ি আছোঁ আৰু মোবাইল, লেপটপতে। অ'
অ' চাই নিয়মীয়াবাৰ্তা পঢ়ি আছাঁ।
অ', পঢ়ি আছোঁ। উম, আজি খবৰ তোমাৰ কি কয়, অ' কি আছিলে অ' পাহৰি গলোঁ আছে নথকা নহয়, বিদেশতো বিভিন্ন ধৰণৰ বিভিন্ন খবৰ হৈয়ে থাকে তুমি বা বাতৰি নাচা নেকি?
অ' বানপানী হৈছে ন' চাৰিওফালে এইটো কাৰণে মানে ভয়ো লাগে ন'।
অ' তুমি মোৰ মাততো শুনা পাই আছাঁ নাই?
পাইছোঁ-পাইছোঁ তুমি পোৱা নাই নেকি?
পাইছোঁ-পাইছোঁ-পাইছোঁ বহিয়া
অ' চাৰিওফালে বান্ধ বান পানী হৈছে যে যোৱাকালিতে কি পৰহি এদিন মানে হঠাতে নদীৰ পানী আহি পেলাই চাৰিজন মানুহ উটাই লৈ গ'ল ন'। মানে এইটোৱে ভয় লাগে এইবিলাক। ভয় লাগে মোৰ জানানে মই বাহিৰত যাবৰ কাৰণে পানী পানীৰ জেগাত যাবৰ কাৰণে মোৰ ভয় লাগে।
হয় লাগে পাৰ, নালাগা নহয়টো ন'
হয় লাগিবই দিয়াচোন, হঠাতে পানী আহি যায়টো ৰিক্স ল'ব নোৱাৰি ন'।
একদম নোৱাৰে একেবাৰে নোৱাৰে তোমাৰ। উম তোমাৰ আজি মানে তোমাৰ সেই আছে, কিবা তোমাৰ মানে কিবা অলপমান পলিটিক্সৰ বহুত তোমাৰ মানে সেই চলি আছে।
অ' অসুবিধা চলি আছে।
অ' মানে তোমাৰ কিবা আমাৰ হেৰি মই তোমাক অলপ জনাই দিম, কি হয় তোমাৰ মানে যে এইটো আমাৰ হে আৰু উম দেশৰ সংবিধান কিবা‌ পৰিৱৰ্তন হ'ব বুলি মানে চবেই কিবা-কিবি কৈয়ে আছে, ময়ো সঠিক ভাৱে নাজানো দি আছে যিটো বাতৰি পাইছো সেইটোয়ে তোমাক আ কলো।
হা হা।
আৰু সেইটোৱে,
অ'আচ্ছা-আচ্ছা আৰু এটা কথা শুনিছোঁ ৰবা চোন মানে ড আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানে এনেকুৱা এটা পদক্ষেপ লৈছে যে এই মানে কি অসমৰ মানে-মানে চাৰিওফালে মানে দুশ কিবাখন মানে এম্বুল এ মানে গাড়ী, পুলিচৰ গাড়ী ঘূৰি থাকিব বুলি শুনিছো হয় নাই সঁচা কথাখাৰ?
মই গম নাপাওঁ ৰবা সিমান এতিয়া মানে তোমাৰ
মানে মহিলা সুৰক্ষাৰ কাৰণে মানে, মহিলা মানে মহিলা বা মানে হঠাৎ কেতিয়াবা কিবা অসুবিধাত পৰিলা এশ বাৰ নাম্বাৰটো, মানে সেইটো নম্বৰ, সে কৰিব দিছে ডাইল কৰিব দিছে, দি পেলাই মানে এ ত' মানে কালি মই গম পালো মানে। সেইটো কিমান দূৰ সঁচা মই নাজানো কিন্তু শুনিছো। মানে কি দুশ অ দুশখন গাড়ী মানে এ পুলিচৰ বাহন মানে সেই ঘূৰি ফুৰিব আৰু তোমাৰ জাগাতো থাকিব সকলো চাৰিও
মানে অসম হয় হয়, তোমাৰ মানে এ কিবা এশ কৰোৰ টকাৰ বস্তুটো মানে তোমাৰ এপ্ৰভু হৈছে আৰু যে তোমাৰ, আ যিকোনো তোমাৰ পুলিচৰ গাড়ী, পুলিচ ৰ গাড়ী, তোমাৰ এম্বুলেন্স, তোমাৰ জ মানে অ জুইৰ গাড়ী এইবোৰ মানে তোমাৰ সে হব, কি কয় আহ তোমাৰ এশ বাৰত তুমি তিপিলে তুমি হে কৰিব পাৰিবা। মানে মানে এইটো এইটো মানে তোমাৰ সাতটা বি সাত অ এখন মানে তোমাৰ সাতখন বিলৰ পৰা সেই হৈছে আৰু আহ বস্তু কৰিছে তাৰপিছত তোমাৰ। মানে আৰু মানে তোমাৰ আৰু এ এনেকুৱা এইটো এনেকুৱা এটা নহয় বহুত কেইটা এনেকা। হৈছে তোমাৰ। আৰু মানে চৌবিশ ঘন্টা থাকিব বুলি কৈছে আৰু এশ বাৰ টিপিলে হ'ল। তোমাৰ পুলিচৰ পৰা বিভিন্ন ধৰণৰ বস্তু আৰু আৰু দুশখন দুশখন থাকিব তোমাৰ পুলিচৰ ভেন আৰু চবতে মানে এটা এটা চাব ইনসপেক্টৰ থাকিব বুলি কৈছে আৰু মানে তুমি এশ এশ বাৰ এশ বাৰ নম্বৰ টিপিলে হৈ যাব আৰু এইটো মানে তোমাৰ লাচিত বৰফুকন, একাডেমি তে হ'ব বুলি কৈছে। আৰু দেৰগাঁও যিটো আছে তাৰ পৰা আৰম্ভণি হব। অ অ বহুত ভাল হৈছে আৰু আৰু মানে তোমাৰ এইটো মানে তোমাৰ জি আই এ মানে জি পি এছদি পাৰিব চাগে। আৰু এনেকুৱা হৈছে মানে। এ এনেকুৱা হ'ব মানে কি দুশটা মোবাইল পুলিচ ষ্টেচন আছে আৰু এনেকুৱা হ'ব বস্তুতটো মানে।
অ ভালে হ'ব ভালে হ'ব। আৰু নহয় তেওঁলোকে কৈছে কি যদি কিবা কাৰত কেতিয়াবা দুৰ্ঘটনা ঘটিত হল। দুৰ্ঘটনা হোৱাৰ পিছতো মানে সেই নাম্বাৰটোত। ফোন কৰিলে মানে ডক্টৰ আহিব বুলি ক'লে বা এক্সিডেণ্ট হ'ল,
অ হ'ব পাৰে আহ,
থাকিব বৰ যোগাযোগ থাকিব আৰু তেওঁ লৰা লৈ আহিব লগতে কোৱা শুনিছো। ভালে হ'ল বাৰু ন মহিল বিলাকে অলপমান সুৰক্ষিত হল। আজিকালি জানা নাই মহিলা হক মহিলা হক, অকল ৰখাই টানিছে মানে ইমান মানে। ভয় লগা হৈছে পৰিৱেশ বিলাক কোনো একো ভুল কৰিব ভয় নকৰা হ'ল। হয়নে।
সেইটোয়ে আৰু কি ক'বা মানুহৰ মানে একদম ভয় চয় নোহোৱা হৈছে আৰু। আৰু তোমাৰ মানে অসম এইটোতো জানাই তোমাৰ মানে আ কি কয় অসম বাজেটত আৰু তোমাৰ। দুই হেজাৰ অ ছাব্বিশ সাতাইশত মানে নতুন বাজেট, কৃষি হে কৰিছে আৰু যত তোমাৰ কৃষি বা সাৰ বাবে গুৰুত্বপূৰ্ণ ভাবে ভাবিছে আৰু সিহঁতৰ কথা গুৰুত্বৰূপে ভাবিছে তোমাৰ। তাৰপিছত তোমাৰ চাহ উদ্যোগৰো কথা মানে সিহঁতৰো কিবা ৰেহ- হাই দিব বুলি হৈছে চাগে লোন চন আৰু কিবা সেনেকে গম নাপাও আৰু সঠিক ভাৱে আৰু মানে তোমাৰ গুৱা গুৱাহাটী আৰু বিমান বন্দৰৰ কাষত বোলে এখন নতুন চে চেত- দেদাই চিটি কৰি তুলিব বুলি ভা কৈছে আৰু য'ত মানে এ চেমি চাত চে ফেনিচান টেক্টৰো বনোৱা হ'ব আৰু য'ত বৃহৎ মানে ভাল হ'ব মানুহৰ তোমাৰ চাকৰি হব ধৰা
ইয়াতে মানে গঢ় বজাৰ বজাৰ
ব অ অ আজাৰৰ ফাল আজাৰে ফ আজাৰে ওচৰত বুলি কৈছে বিমান বন্দৰ ওচৰত বুলি গৈছে আৰু কিমান সত- ঠিককে ময়ো দিয়ে নাজানো যিটো শুনিছো কলো তোমাক তাৰপিছত আৰু এনেকুৱাও কৈছ- আৰু এনেকেও কৈছে যে তোমাৰ নিৰ্বাচনৰ পিছত মানে বন্ধ হৈ থকা যোনখিনি মানে তোমাৰ অ কেব য মানে কেইবাটাও অ জন কন্য কল্যাণমূলক আঁচনি আছে সেইবোৰ মানে পুৰ পুনৰ আৰম্ভ কৰিব আৰু ধৰা। তোমাৰ অ ছয় হাজাৰ কোটি ধন মানে তোমাক আৱৰ্তন কৰা হৈছে আৰু যিখ- তোমাৰ নিজৰ কইনা বা বিভিন্ন ধৰণৰ আঁচনি আছে ন ধৰা অৰুণোদয়ও আছে সেইবোৰ মানে তোমাক দিয়া হ'ব আৰু যিখিনি তোমাৰ ইলেকশ্যনৰ কাৰণে বন্ধ হৈছিলে আৰুত। টো নিয়মে দিয়াচোন বন্ধ হবা এতিয়া আৰু আৰম্ভণি হ'ব আৰু। আৰু সেইটোৱে আছে তোমাৰ তাৰপিছত কি আছিলে আৰু। আৰু তোমাৰ মানে হয় হয় হয়। আৰু তোমাৰ চৰকাৰী মাটি আৱৰ্তনৰ বাবেও মানে তিনি প্ৰজন্ম ধৰি অসমত মানে বাস কৰা পৰিয়ালক অধিকাৰ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। মোক পাইছা মাটিৰ মানে নতুন নীতি এইটো।
অ অ ভালে ভালে মানে কি অ মানে চৰকাৰে কি সেই কৰিব আৰু মানে চৰকাৰে বহুতখিনি সুবিধা দিব আৰু এতিয়া ৰাইজক।
হয় হয় হয় হয় হয় হয় হয়। সেইটোয়ে ভালে দিব লাগে আৰু অলপ বস্তুৰ দামো কমিব লাগে।
টাইম দামটো কমিব লাগে মেইন কথা সেইটো সেইটোৱে কথা। বস্তুৰ দামটো কমিলে ইমান বিলাক সুবিধা নিদিলেও কথা নাই সকলোৱে নিজায়। কিবা এটা কৰি খাব পাৰে, বস্তুৰ দামটো যদি কমাই দিয়ে।
থা
ইমান দাম হৈছে বস্তুবিলাকৰ ধৰা সাহাৰ্য দিলে কি হব তাতেই মানে খোৱা লোৱা কৰিবই লাগিব ন চবে খাবই লাগিব। খোৱাৰ কাৰণে বস্তুতটো কিনিবই লাগিব সেনেকুৱা হৈছে আৰু। অলপমান বস্তু বাহানীৰ দামতটো কমাই দিলে হওঁক। সকলো মানুহে মানে খুব ধুনীয়াকে চলি যাব পাৰে আৰু। এনে ধৰা। উম লোন চোন যে দিয়ে লোন দিয়াৰ ক্ষেত্ৰত তুমি কি কবি কিবা ক'ব বিচাৰা নেকি বা লোনটোত দিয়াত ভাল হৈছে নে বেয়া হৈছে।
মানে মানুহে চৰকাৰে যে লোন লোন এই ধৰা লোন লয় যে মানুহ বিলাকে লোন লয়, বুজি পাইছানে?
উম মানে চৰকাৰী চৰ চৰকাৰী চৰকাৰৰ আঁচনিত যে লোন পায,
লোন পাই হা। এইটো কৈছো মই লোন এতিয়া ল মানে দিব লাগে দিয়ে আকৌ পৰিশোধ কৰিব লাগে। এটো বিয়াতো ভাল নে বেয়া বা। আহ মানে কি ধৰা কম সূত্ৰতে দিয়ে। তে লোনতটো ল'লে ধৰা মানুহ বিলাকে অলপমান সকাহ পাই বা বস্তু বস্তু খিনি একেলগে কৰিব পাৰে, হয় নে নহয়? মানে সেইটো ক্ষেত্ৰত মই কিন্তু লোন লোৱা তো মই ভাল নাপাওঁ। মানে কিয় ভাল নাপাওঁ, এ ইমান সেনে পইা লাখ কষ্ট কৰিলে চবে পাৰে হয় নে নহয়।
অ।
সেইটোয়ে মই মানে ইমান তাৰ ঠিক নালাগে লোন লৈ পেলাই কাম কৰিব বা এনেকৈ কিবা এটা কৰিব ভাল নালাগে হয়নে নহয়।
মানে ধাৰলৈ আৰু।
ধাৰ লৈ হয়, লোনটো মানে ধাৰে হয়। তুমি যিখিনি কিবা এটা নিজে লাহে লাহে কৰি থাকা লোন লৈ পেলাই মিছা মিছি আৰু এটা বোজা এটা মূৰত লোৱা নিচিনাই হয় দেখোন।
তুমি যিটো কৈছা সেইটোও ভুল নহয় সঠিক কথাইও কৈছা। তুমি যি কৈছা ভুল নহয়। ভালে হ'ল তুমি নোলোৱা যদি লব নালাগে আৰু কিন্তু মই ভাবো আৰু মানে ধৰা কিছুমানৰ ধৰা লোন ললে তোমাৰ মানে মানে যিখিনি তোমাৰ জৰুৰী আৰ্থিক প্ৰয়োজন আছে সেইখিনি পূৰণ হয় আৰু, মানে হঠাৎ তোমাৰ ধৰা ধৰনৰ আমাক প্ৰয়োজন হয়। সেইখিনি মানে সেইখিনি ঋণে মানে আমাক সহায় কৰে আৰু লোন মানে ধৰা আৰু ধৰা তোমাৰ ঘৰ কিনা বা নিৰ্মাণতো সহায় কৰে মানে এতিয়া বিভিন্ন ধৰণৰ চাকৰি কৰা মানুহে ধৰা পুটুকে চব খিনি নাপায়, ইহতে মাহে মাহে দিব পাৰে, ত লোনটো ল'লে সিহঁতে যদি মাহে দিব পাৰে, সেইটো সিহঁতৰ মানে সুবিধাদায়ক বুলি ভাবো মই।
আহ সেই সেইটো হয় কিন্তু। মানে কি আৰু মই আৰু বজা এটা যেন লাগে লোণ আৰু পৰিশোধ কৰিবই লাগিব। এইটো পৰিশোধ কৰিবই লাগিব ন উম।
কৰিবই লাগিব তই। কিন্তু তোমাৰ সহায় হয় আৰু সহায় হয় আৰু আৰু মানে তোমাৰ ধৰা ঠিকঠাক শিক্ষাৰ কাৰণে মানে এইটোবিলাত সহায় কৰে, কিছুমান ধৰা উচ্চ শিক্ষা কৰাৰ কাৰণে অলপমান বিদেশলৈ যাব খুজে বা অলপমান তোমাৰ বা হিৰলৈ যাব খোজে যদি সেই সময়ত সেই আৰ্থিক পইচাটো নাথাকে, তুমি শিক্ষা ঋণ লৈ কেনেও তুমি বস্তুতো সহায় কৰিব পাৰা আৰু সেইটো এটা ভাল বুলি ভাবো মই। তোমাৰ মতে কি?
তাকেই আৰু। মোৰ মই মতে মই এইটো ভাব মোৰ পচন্দৰ বস্তু নহয় মানে, মই কিয় নাজানো বেলেগৰ লগত- বাৰ সে নহয় মানে
এ মই যি পাৰো মানে ঘৰতে মানে কি আৰু লোনটো লব ভাল নাপাওঁ আৰু এইটোৱে আৰু মই। ল'লে কোনোবাই যদি মাৰিব পাৰে কথা নাই। মাৰিব লাগিব যে, ধৰা চব টাইমৰ সময় বস্তু সময়ত দিবই লাগিব, তুমি নোৱাৰিলেও দিব দিবই লাগিব। সেইটো এটা ধৰা, কৰপৰা নহয় কিবা কৰি হলেও দিবই লাগিব উম।
সেইকাৰণে মানে চাই-চিন্তি ললো ধাৰ দিয়ে আৰু তোমাৰ চবক- নিদিয়ে আৰু তুমি বস্তুটো মানে, এ মানে মানে সময়মতে তুমি কিস্তি দি থাকিলে হ'ল।
এইয়া সেইবিলাকে ভয় লাগে মোৰ কিস্তি দিয়া চিস্তি দিয়া এইবিলাক মানে। ভালদৰে বুজিও পোৱা মই সিমান এটা মোৰ মাথাই ঢুকিয়ে নাপায় এইবিলাক। কিস্তি দিব লাগে, কিবা কৰিব লাগে, অ মই সেইটো কাৰণে এই জেমেলাত মানে মই ভাল নাপাওঁ।
আৰু তোমাৰ মানে ব্যৱসায় আৰম্ভ কৰা বা অ মানে বস্তুটো চলোৱাৰ কাৰণে সহায় কৰে তোমাৰ এই ধাৰ খিনিয়ে। তোমাক দিয়ে, অলপ কম কম সেই হলে ভাল আৰু হয়। হয় হয় ফৰ্ম সেই দিলেই হৈ যায়, কিন্তু সেইয়াই আৰু চবৰে নিজৰ নিজৰ মন্তব্য দিয়াচোন।
হয় হয়, সেইটো হয় বাৰু। কিন্তু মানে উপায় নহ'লে টো ল'বই লাগিব ন, ল'ব মানে কৰিবই লাগিব এইটোৱে।
মোৰ মতে লয়ে প্ৰায়, তোমাৰ চাকৰি কৰা মানুহবোৰেও লয়। বহুতে লয়, সিহঁতেতো তেনেকেই তোমাৰ চলি থাকে।
ফোনৰ লোন লয় যে, ফোনটো বন্ধ কৰি থৈ পেলাই আকৌ পইচা লয় তাৰ পৰা। আৰু সময়ত উলাই নিব হয়নে।
উম উম
ফোনৰ ফোন বিলাক বন্ধ কত থয় ন।
অ অ, সেনে- কুৱা ধৰণৰে সোনৰ অ ঋণ লোৱা বুলি কয় এইটো। এ লব পাৰে।
পাৰে পাৰে